হেল্ল' মোৰ ভইচটো আহিছে উ মোৰ ভইচ ো এইচিনা ভাল কৰি তোমাৰ তাৰমানে
অ অ আহিছে বিিয়া ফাৰ্ষ্টতে হৈ আছে অ মইো এনে বহি আছো ৰবা কি খবৰ পাতি আহ ভাত খালো তুমি খালা
নাই অলপ পিছতকে খাম ইতিয়া জাষ্ট বাৰটাহে বাজম
অ অ খাই উঠিলো ৰবা মই অলপ আগতে
তি কল
এ মাছৰ আঞ্জা খাইছোন
অ তুমি নিজে বনাবা জানানে তুমি নিজে বনাইছ নে বেলেগে মায়ে বনাইছে
অ এইটো ময়ে বনাইছো ৰবা
কি কি কি ওইছা মাছৰঞ্জাটো
মাছ আৰু বিলাহী এনেকুৱা বিলাহী আৰু মাছ উম অ জানো
এয়ে ভালে মাছ কাৰাৰণে ভাল লাগে আন
অ পিছে কিমান ভাল পোৱা তুমি
মইতো মাৰ সকলো মাছ ভাল পাওঁ
অ
মই মানে মাছ খাই বহুত ভাল পাওঁ তুমি কি মাছ খাই বেছিাল পোৱা নে মাংস খাইেছি ভাল পোৱা
অঐ মাংস খাই বেছি ভাল পাওঁ
অ আচছা হ সিকয় সকলোৰে নিজৰ নিজৰ পচন্দ থাকে আৰু সেইটয়ে
অ সেইটোটোো
আৰু কি কি তুমি কি ভাত চব্জি ভাত বনাব জানানানে ভাত চাহ আৰু
অ জানো জানো বনোৱা ৰন্ধা বঢ়া কৰিব জানো
বা ভালে চোন থকলেোও জানা যদি
অ এইবিলাক জানো বাৰু সবিলাক নলেজ আছে
অ সেইটোয়ে মানে আজিকালি বহুতে মানে বহুত ছোৱালীও নাজানে মানে মোৰ বহুত কেইজনদি লগৰ ছোৱালী আছে সেইটো নাজানে বোলে
অ বহুতে নাজানে বাৰু চবে যোনে শিকে সিহঁতে গম পায় ব যোনে শিকি লয় সিহঁতৰ কাৰণে আৰু বাৰু আচাৰেে বাৰু বনাব জানে
অ অ ঠিকেইহে বাকী আৰু তুমি আজিকালি আৰু কিবা নু তুমিোকে চব বস্তু ভালকহ তুমি কুকিঙৰ এইবোৰ শিকিব পাৰাচোন
অ কুকিঙত শিকিব পাৰা যায় তথাপিও মানে এনে আৰু খাব পাৰা বনাব পাৰো আৰু ইমান অ হাই কোৱালিটিৰ নাজানো আৰু
অ অ ঠিকেই বাৰু বাকী তুমি কি ফাষ্টফুড এইবোৰ খোৱা নে নোখোৱা বাহিৰত
অ খাও খাও মম' খাও ৰল খাওঁ
অ পিছে এইবোৰ ভাল নে বেয়া তুমি কি ভবা এইবোৰ খালে ভাল নে বেয়া
এইবিলাকতো ভাল নহয় একচোৱেলি বেয়াই হয় তথাপিও আৰু ভাল লাগে কিনে খাই খাওঁ আৰু
কথাাতটো সেইটোোৱে বা মই তোমাৰ এটাই কথা ক যিমান পাৰে এইবোৰ লাহেকৈ অলপ কমাই দিয়া কাৰণ এইবোৰ তুমি এইবোৰ বহুত তেল এৰি এইবোৰ বস্তু বনাই নহয় ত এইবোৰ খালে মানে অলপ ভাল নহয় মানে আমাক শৰীৰৰ কাৰণে বহুতো অপকাৰ কৰে এইবোৰ খাদ্য
অ
ম'ম'তটো খাব পাৰা মানে সদায় নহয় মাহ সপ্তাহবোৰ যদি এক দিন খোৱা ম'ম' চাওমিন ৰোল এইবোৰ তেতিয়াহ'লে একো অসুবিধা নাই তুমি যদি সদায় সদায় যদি এইবোৰ খাই আছা ইমান যদি মছলা তেল থকা খাদ্য যদি খোৱা শৰীৰৰ কাৰণেও ভাল নহয় আৰু তোমাৰ মানে এইবোৰ শৰীৰে এইবোৰ মানে ভালকে হজমো কৰাত অসুখ সুবিধাও নাপ বাৰু তোমাৰ অলপ বেমাৰো হ'ব বাৰু বুজিলে না কথাটো
অ বুজিছো পিছে তুমি খোৱ নে নোখোৱা এইবিলাক
অ খাও মানে সনেকুৱাই মানে মই সপ্তাহৰ মোৰত যদি কেতিয়াবা এক দুদিন মনবোৰ খাওঁ তেতিয়াহ'লে খাওঁ সদায় সদায় নাখাওঁ মানে আগতে বহুত অ আগতে বহুত খাইছিলো মই এনেকুৱা ফাষ্ট ফুড
অ খালে বেয়াও বেছি ভাল নহয় খোৱাতো ন
গধূলি মানে সদায় সদায় গৈছিলো দোকান আমাৰ ঘৰৰ ওচৰতে দোকান আছে সদায় যাওঁ চাওমিন খাও সদায় চাওমিন খাইছিলো দুই প্লেট এক
ইমান ভাল পোৱা আছিলা চাওমিন খাব
মানে তেতিয়া সৰুও আছিলো ক্লাছ টেন নাইনৰ সময়ত আমাৰ লগৰ সকলে সকলো একেলগে গ'লো এ যাই পিনে খাওঁ এনেকুৱা চব মানে সভাব হৈ গৈছিল আমাৰ ত' সেই তেনেকে মানে বহুত খাইছিলো আগতে
অৱশ্যে তেষ্টটো লাগি গলে আৰু খাব মন যাই থাকে যে
এইতোৱে মান তো মোৰ অলপ মানে সেনেকে খাই খাই খাই মানে অলপ বেমাৰ হৈ গৈছিল
বেমাৰ হৈ গৈছে অ
অ তাৰ তাৰপিছত ডক্টৰে কলে এইবোৰ ডক্টৰ দেখালো ডক্টৰে কৈছে মানে এইবোৰ খাব কমাই দিব দিছে
উম তাৰ পিছত কমি গৈছে তোমাৰ খোৱাদ
মানে ডক্টৰে কৈছে না খাবই নালাগে কিন্তু মনটো কেনেকে ৰখা মই আৰু যিটো বস্তু ইমান বছৰপৰা খাই আছো ৰখাব নোৱাৰো নহয়
সেইটোয়েতো মইতো সেইকাৰণে এতিয়া ৰখাবই নোৱাৰা হলো নহয় ম'ম' খা খোৱা যায় বেছিকে
অ ম'ম'টো খাব পাৰা ইমান বেয়া নহয় মানে সদায় সদায় নহয় এসপ্তাহত মোৰত যদি এদিন খোৱা তেতিয়াহ'লে একো অপকাৰ নকৰে এইবোৰে মই মানে মইতো তেতিয়া আ মম সদায় সদায় খাইছিলো হেতো কাৰণে মই মানে অলপ হজম প্ৰক্ৰিয়াটো অলপ বেয়া হৈ গৈছিল বোলে
বেয়া হয় যে এতিয়া বাৰু এনে সদায় হোৱা নাযায় আমাৰ আৰু চব বাৰতে চিকেন খাব নোৱাৰে না মাংস খাব নোৱাৰি
অ আচ্ছা ত ভালে সেইটোয়ে মাংস চাংস এইবোৰ যিমান পাৰো কমকৈ খাব লাগে সেইটো ভাল হয় সেইটোৱে ফষ্ট ফুড দৱৰ পোৱাটো ভাল নহয় তুমি গুৰুত্ব দি চোৱা নাই নোচোৱা নাজানো দোকানবোৰত চাহ জানা না জানা সিহঁতে অকল একবাৰ যিটো তেল দি বনাই এটা তেল দি সদায় বনাই থাকে জানানে ঘৰত কেৰাহী বোৰ ভালকে ধ ধোৱে আৰু বাছত বৰ্তন বোৰ ভাল নোধোৱে
অ নুধোৱে কাৰণে লেতেৰা পেতেৰা তাৰ কাৰণে বেমাৰ হয় বহুতৰে খালে
সেইটোয়ে মানে সেইবোৰ খালে মানে বেমাৰী একদম মানে বেমাৰ ভাৱ হৈ যায় মই এবাৰ এটা ভিদিঅ এইবাৰ দেখা পালো এইটো কাৰনে লাহে লাহেবোৰ ইমান খাবৰ মন নোযোৱা হৈ গৈছে আজিকালি মানে এইবোৰ কথা জনা গম পোৱাৰ পিছত
অ ঠিকে আছে বাৰু
উম তুমি পিছা ঘৰৰ ঘৰৰ খাদ্য বেছি খোৱা নে বাহিৰৰ খাদ্য আৰু
ঘৰৰে বেছিকে খোৱা যায় এনেকুৱা বাহিৰা বস্তুতো খোৱা নাযায় এতিয়া অলপ কমিছে আগতেে এই ম'ম' চম'য়ে কেতিয়াবা খোৱা যায় আৰু
উম উম ঠিকছে মানে সেইটো ঘৰৰ খাদ্্য খালে মানে আমাৰ শৰীৰটো মানে ইিমান ভিটামিন প্ৰটিন এইবোৰৰ মানে আমাৰ শৰৰ যি প্ৰয়োজন হয় এইবোৰ সেইবোৰ সকলো বস্তু মানে খাদ্য খ ঘৰৰ খাদ্যয়বাৰ পাই যাওঁ আমি মানে ঘৰ এই মানে ঘৰত আজিকালি সেউজীয়া শাক পাচলি ফল মূল এইবোৰ খোৱা আৰু মই এটা ভাল কথা কলো অ অ খাও আৰু তুমি যদি কৈ আছা যে ম'ম' চমো যে খোৱা ইয়াতকে ভাল আজিকালি তুমি খাব ৰূপা ভজাৰোৰত যে ফল মূল যে বিকে যে কাটি কাটি যে বিক বাা ফল মূল লৰ এইবোৰ ৰস যে এইবোৰ হয় সেইবোৰ খাবাচোন সেইবোৰে মানে শৰীৰৰ কাৰণে বহুত উপকাৰ কৰে
উম খাও ন কুঁহিয়াৰৰ ৰহতো খাও উম নতুনকে আজিকালি বহুত ষ্টল এনেককা বহিছেতো
জানো সেইটোয়ে মানে আজিকালি মানুহবোৰে মানে মানে পুষ্টিকৰ খাদ্্য ভাল খাদ্যৰ ওপৰত গুৰুত্ব দি আছে আৰু এইবোৰৰ ফলবুলৰ ৰস ফলবুল এইবোৰ খালে মানে বহুত ভাল মানে মে শৰীৰ কাৰণে বহুত ভাল হয় ত সেইটো কাৰণে সকলো মানুহে আজিকালি এইবোৰ খোৱা আৰম্ভ কৰি দিছে
অ পুৰা এইবিলাকে খাই এতা আৰু অৱশে এইটো খোৱা ভালো দিয়াচোন
উম সেইটোয়ে আৰু সেউজীয়া শাক পাচলিও পোৱা নাই তুমি
অ খাওঁ অলপ চলকে খাওঁ এই তিতাাবলাক ইমান খাওঁ আৰু তিতা আঞ্জাাবলাক ন নাযায় তুমি খোৱাটতিাা
তিতাবোৰ খাবা আচ অ খাওঁ মই মই বহুত ভাল পাওঁ তিাত তিতা বস্তুবোৰ খাই
তিতা খাই ভাল পাওঁ মই ভাত তিতা কেৰেলাটো নাখাওঁ বাকী এনে খাওঁ আৰু মৰা পাতৰ তিতাো হয় মই
অ আচ্ছা বুজিলো মানে সেইটোে তিতা ালে মানে কি আমাৰ শৰীৰৰ যে তেজ যে আছে তেজবোৰ ভাল চাফা কৰি দিয়ে ত তিতা খালে ভাল মানে আৰু
মিঠা ডায়বেটিছ চাইবেটিছ হোৱাবিলাকেো খাব লাগে আচ ল এইবিলাক
উমেইয় আমিদি তেতিয়াে তিত খাই বাবে ভৱিষ্যত যায় ডায়বেটিছ আৰু এনেকে বহুতো সমস্যাৰ পৰা আমি বাচি থাকিম
অ সেইবিলাকৰ কাৰণেতো ভাল হয় বাৰু
সেইটোৱে মানে যিমান পাৰো আমি খাদ্যৰ ওপৰত গুৰুত্ব দি পেল খাব লাগিব তেতিয়া আমাৰ মানে ভাল হ'ব আৰু
উম সেয়ে আৰু খাদ্যতটো ভাল থাকিলে স্বাস্থ্যও ভাল থাকিব
উ সেইটোয়ে নাম এতিয়া বৰ্তমানতো বৰ্তমান স্বাস্থ্যয়ই মানে একদম মেইন বস্তু গ'ল স্বাস্থ্্য নহ'লে একদম এই বতৰত এই সময়ত যদি স্বাস্থ্য নাই আৰু যেনেকা বতৰ বেয়া হৈ আছে তাই যোনে যাৰ স্বাস্থ্যৰ প্ৰতি বেয়া হ'ব পুৰা বে যোনে এইবোৰ খাদ্য় নাখায় একদম মানে বাহিৰা বস্তু খাই থাকিব একদম মানে সিহতৰ স
আহ তোৰতো বেয়াই হৈ যায় বেমাৰ হয় আৰু এই বাহিৰাৰ তেল এইবিলাক খাই থাকিলে গেছি গ জডছ এইবিলাক বহুত কিবা কিবি হয়তে কাৰণ কি বহুত মানে চফাাকে নবনাইছে সিহঁতে সেইকাৰণে এনেকুৱা হ বাহিটা বস্তু পাৰিলে ঘৰত বনাই খালে বাৰু চাফা চুফা হয় আৰু
উম সেইটোয়ে ঠিকেই কলা তুমি কথাটো মানে ঘৰৰ বস্তু বোৰ মানে যিমান ভাল ভাল মানে আমি ঘৰৰ ওচৰত আমি নিজে যত্ন কৰি বনাই ত সেইটো কাৰণে ভাল আৰু বাহিৰৰ আ যেনেকে তেনেকে বনাই দিয়া অক হ'ব লাগে জল্দি জল্দি
অ', জল্দি জাষ্ট হব লাগে অলপমান আৰু সোৱাদটো আহি যায় মছলা মছলি দিয়ে যে বহুত।
সিহঁতে মানে আৰু কিবা কিবি মছলা মিল মিহলি দিয়ে মিহলি কৰি দিয়ে ন' ত' সোৱাদটো মানে ভাল পাওঁ হয়, কিন্তু সেইবোৰ মানে ইমান মচলা খোৱাও মানে ভাল নহয়। শৰীৰৰ কাৰণে বহুত হানিকাৰক হয়।
তো জ্বলা পুৰা কৰে ন' বেয়া।
তোমালোকে কি বইল খোৱা নিকি আজিকালি খাদ্যবোৰ?
অ', আমাৰ বইলে বনাই বেছি ভাগ ক'ব গ'লে।
অ', বইল খাব লাগে আমাৰো মানে বইল বনাইছিল আগত বইল বনাই মাজে মাজে মানে খাব মন নাযায় ইমান।
পিছে তুমি খাৰ আঞ্জা খোৱা নে নোখোৱা?
কি আঞ্জা?
খাৰৰ আঞ্জা যে
খাৰ টো, অ' খাওঁ মাজে মাজে।
অ', খাৰো খাব লাগেতো মাজে মাজে।
জানো খাৰ খালে পেটটো চাফা হৈ যায় বোলে।
অ', পেট চাফা হয় আৰু মানে সদায় আৰু বইল আৰু তেল তেলিয়া বস্তু খাই থাকিলে মানে হেৰি হৈ যায় ন' গেষ্ট্ৰিক চেষ্ট্ৰিক হৈ যায় ত' সেইটো খালে ভাল হয় আৰু খা খালেওঁ
অ', সেইটোয়ে খাওঁ মানে মাজে মাজে খোৱা কৰো মানে তহঁত মোৰ একদিন কেতিয়াবা খাৰ বনাই আৰু।
অ', ঠিকেই আছে বাৰু উম, খোৱা লোৱাৰ ওপৰত যত্ন কৰিলে ভাল নিজৰে।
এইটো খোৱা লোৱা বহুত যত্ন কৰিলে আমাৰ শৰীৰটো স্বাস্থ্যকৰ হব আৰু মানে আমাৰ শৰীৰটো একদম দেখাত ভাল হৈ যাব আৰু মানে। আৰু খাৰ খোৱাটো যদি যত্ন কৰা আমাৰ তেজটো মানে কি, আজিকালি বহুতৰ তেজ মানে অলপ বেয়া হৈ গৈছে। পুষ্টিকৰ খাদ্য ভাল সেউজীয়া এইবোৰ খাদ্য যদি খাওঁ সেউজীয়া সবজিৰ এইবোৰ খাওঁ যদি এইবোৰ সেইটো নাই বহুতৰ আজিকালি তেজ চেজ একদম বেয়া হৈ গৈছে। সেইটো তেনেকে লাহে লাহে তেজ তেজ বেয়া শৰীৰ প্ৰতি বেয়া হৈ যায় সেইটোয়ে লাহে লাহে সেনেকুৱা আৰু আজিকালি বহুত মানুহ বিলাক এনে এনে যিবোৰে মানে ভাল খাদ্য নাখায়, চাই চাইডে সেইবোৰৰ পৰা বেমাৰ হৈ যায়।
অ' দেখিছোঁ দেখিছোঁ বহুত মানুহৰে মানে উম,
একদম মানে পুৰা শৰীৰটো পুৰা শকত হৈ যায় একদম নিজে নিজে সেই কিন্তু সেই চৰ্বিটো কিন্তু বেয়া হয়।
অ', বেছি শকত হোৱালেও চাবাচোন বহুতৰ কষ্ট হয়, কেনকা বিভিন্ন ধৰণৰ বেমাৰ দেখা দিয়ে নাই সিহঁতৰ, এ খোৱা লোৱাৰ কাৰণে বহুত বেমাৰ হয়।
উম, ঠিকে সেইটোৱে কলা তুমি। সেইটোৱে, মানে আজিকালি এইবোৰ খোৱা লোৱাৰ পৰা যদি আমি অতি ভালকে গুৰুত্ব দিও, তেতিয়াহলে আমাৰ কাৰণে ভাল সকলোৰ কাৰণে ভাল মানে
সেইটোৱে আৰু।
মানে খোৱা লোৱা মেইন মানে আমাৰ মানে মেইন এতিয়া মানে একদম মানে ক'ব লগা গ'লে। জীৱনৰ মানে একদম অংশ হৈ গৈছে, আমি ভাল খোৱা খালেহে মানে আমাৰ কাৰণে একদম জীৱনটো ভালে, ভালকৈ চলিব। উম,
পিছে আজি ঘৰত কি আঞ্জা বনাইছে এতিয়া ঘৰত?
এতিয়া বিশেষ আমাৰ দালি চব্জি থাকিব সেনেকুৱাই
অ',
আৰু অলপ মাছ আছে, অ', অকণ মাছ আছে কালিৰ সেইখিনি দি খাম। তুমি আৰু তোমালোকৰ।
আমাৰ টো মাছে।